নমস্কাৰ।
হয় কি খবৰ আপোনাৰ?
ভালে আছোঁ আপোনাৰ- আপোনাৰ?
এ অলপ অফিচৰ কাম কৰি আছিলোঁ মানে।
অ, বাৰু ঠিকে আ', আ', আ', হয়।
আপুনি?
মই অকমান ৰান্ধা -বঢ়া কৰি আছোঁ আৰু।
হয়-হয় ঠিকে আছে বতৰটো ভালেই সিফালে?
ভালে- ভালে মানে বৰষুণ দি উঠিলে আৰু এয়া ঠাণ্ডা পৰিছে আৰু।
হয়।
এতিয়া বৰষুণো দি থাকা নাই বাৰু।
হয় এই বৰষুণৰ বত তৰত পিঠা খাবলৈ বঢ়িয়া আৰু। আপুনিটো চাগে বনাইয়ো?
পিঠা এগ চেক বনাওঁ বাৰু বনাওঁৱা আপুনি কোন? ত'পিঠা বা ভাল পায়।
মই এ তিল পিঠাটোহে ভাল পাওঁ।
অ, হয় নেকি মই বাৰু বনায়ে থাক কো প্ৰায় আজিও বনাইছিলোঁ দিনত।
হয়।
অ', অ', তিল আৰু গুুৰ দি মানে এইটো বৰা চাউলৰটো।
হয়- হয় আপুনি কি এইটো বিক্ৰীৰ কাৰণে বনায় নে নিয়ে? খাবলৈ?
মই প্ৰথমতে প্ৰথম অৱস্থাত খাবলৈয়ে বনাইছিলো। কিন্তু মানে মানুহে খাই ভাল পায়। মানে নভাবাকে মানে এতিয়া বিক্ৰী কৰা নিচিনা হৈ গৈছে আৰু। বিক্ৰী কৰা যায় আৰু।
ঠিকে আছে- ঠিকে আছে।
হয়।
কেনেকুৱা - কেনেকুৱাকে বেচে আপুনি এইটো মানে মূল্যয়টো।
মূল্য মানে পেকেটত উম, দহটা থাকে। দহটাত মই। হয় দখন থাকে আৰু দখনত মই ছাঠি টকা লওঁ আৰু।
হয়।
কিমান ছাঠি টকাই ধৰে আৰু এনেকাই।
ছাঠি টকাতে আপোনাৰ লাভটো খাই চাগে?
লাভ থাকে বাৰু নাথাকা নহয়।
হয়।
লাভ মানে কি আৰু মোৰ যিটো মানে ক মজুৰিতটো ধুনীয়া এটা হৈ যায় আৰু মানে। ঘৰতৰত থাকিয়ে মানে। এ ঘৰৰ কাম বন কৰাৰ পিছতটো সেইখিনি মানে এক্সট্ৰাকে ওলাই যায় আৰু।
হয়-হয় ঠিকে আছে।
বাৰু
আৰু আপুনি বেলেগ নবনাই লাডু
লাডু অকমান বনাইছিলো এতিয়া মানে নবনাও আৰু। লাৰুটোত মই অকনমান মানে মোৰ ভাল নালাগে ইমান। মানে অলপ অসুবিধা পাও আৰু লাৰুটো বনাবৰ কাৰণে মই।
হয় বনাবলৈ অসুবিধা হয় আৰু।
বনাবলৈ অসুবিধা হয় বিশেষকৈ আজিকালি নাৰিকলৰ দামটো অকমান বেছি হৈ গৈছে।
হয়।
তাৰ পিছত লডাৰুটো মোৰ মানে আৰু এটা কথা কি আৰু পিঠাও যে মই বনাও ইয়াত মানে মই মানে বহুতে কয় আৰু ভিতৰত মানে তিলৰ গুৰৰ পৰিমণটো নাথাকে বোলে বেলেগৰ। সেইকাৰণ নে মানে মোৰ পৰা মানে অলপ বেছিকে হেৰি কৰে বিচাৰে আৰু।
হয় প্ৰিমিয়াম বুলি ক'ব পাৰি আৰু।
হয় এতিয়া বাৰু মই নিজৰে কথা কোৱা নিচিনা হৈছে আৰু। তেনেকুৱাইে আৰু। এনে খাই হেৰি ভাল পাই আৰু সেইকাৰণে আহে মই অকনমান বেছিকে দিম। এই সেইকাৰণে মানে মই লাডুটো অকমান মোৰ লাভত নাহে।
অ, হয়।
সৰু কৰিব বেয়া লাগে আকৌ ডাঙৰ কৰিলে নাৰিকলৰ দামেৰে মানে নিমিলে এতিয়া বস্তুটো দাম বঢ়ালে হৈ যায়। কিন্তু মোৰ আকৌ কাম কৰোৱা নাই লোকচান হয় আৰু লোকচান হয়। লোকচান হয় বুলি ভাবো আৰু।
টো কেনেকুৱা মানে প্ৰচেছ ত আপুনি চাউল তাউল এইবোৰ ক পৰা কিনে?
চাউল মই বাৰু মাৰ্কেটৰ পৰাই লও।
হয়।
কিটো আৰু অকমান হলচেল ৰেটতে লোৱা যায় আচলতে বেছিকে লও আৰু।
হয়-হয় কি কয় কেনেকুৱা কি কিনে দাম মূল্যটো। এনে মই কিনিব গ'লে কেজি কিমানকে লয় বাহ লব ধৰ বাহিৰত।
মানে বজাৰৰ মানে দামতটো উঠা নমা হৈ থাকে তো। সেইটোৰ লগত কথা আৰু হয়নেকে যদি মই এ বিছ কিলো চাল ল‌ও।
মানে কেজি?
এতিয়া মানে মই', এতিয়া বৰ্তমান মই লোৱা নাই, মই আগতে লৈছোঁ', অকমান, তেতিয়া মই চিক্সটিকে লৈছোঁ আৰু ঠাং', তাৰমানে', হয়', ষাঠি টকাকৈ লৈছোঁ',
এনে মই কিনিব গলেতো পয়ষষ্ঠি টকা মানকে কিনিব লাগিব।
তেনেকুৱা হয়ে মাজতে সত্তৰ টকাইে হৈছিল প্ৰথমতে মানে চাউলটো লাওতে আৰু বৰা চাউল। নতুন চাউলৰ তেতিয়া। তেতিয়া মই ছিক্সটি ফাইভ মানকে কিনিলো এতিয়া, এতিয়া বাৰু বিশেষ মনত নাই, বহুত দিন হৈ গলতো জানুৱাৰীতেহে কিনিছিলোঁ', মানে, মাঘৰ বিহুৰ সময়ত আৰু তেতিয়া অকমান বেছি হয়', তিলটো', ঠিং', - টাং', মানে ঘৰৰ মানুহে মানে', বিহু বুলি মানে ঘৰতে খাইতো',
হয়', আপুনি এই তিলটো কৰ পৰা কিনে এ', ঘৰতে খেতি', খেতি আছেনে এনেই কবা বজাৰৰ পৰা কিনি লৈ', - লৈ আহে',
বজাৰৰ পৰাই আনো তিলটো, মই তেনেকে হলচেল ৰেটতে লওঁ', ন কিলো পাঁচ কিলো ঠিং', -ঠিং', -ঠিং', মানে একেলগে পালে সেনেকে লৈয়ে লওঁ আৰু',
অঁও', এনেই কিলো কিমানকে লয়?
কিলো এনেই দুশ টকাই হৈছিলে তেতিয়া',
অহ', এতিয়া কিমান চলি আছে',
তাৰমানে এতিয়া', এতিয়া বজাৰতো মই নাজানিম, মানে মই', অকমান আগতে ললোঁ আৰু', আজি দুমাহত, দুমাহ আঢ়াইমাহ মান আগতে মই কিনিলোঁ', তেতিয়া মই ওৱান, এশ ষাঠি টকাকে আপোনাৰ কিনিছিলোঁ আৰু', তিলটো একেলগে মানে দহ কিলো আনিছোঁ সেইকাৰণে অকমান', কমত', এনেইটো দুশ টকাৰ তলত নাপায়',
হয়', - হয়', এটা মই যদি এটা হিচাপ কৰোঁ যে', এক কেজি চাউল আৰু আপোনাৰ এক কেজি তিউল',
তিল এক কেজি',
হয়', তিল এক কেজি, চাউল এক কেজি আৰু আপোনাৰ যিমানখিনি চেনি লাগে আৰু',
অহ', বিশেষকে গুড়ে দিওঁ বাৰু মই গুড় দিওঁ',
হয়', গুৰ হিচাপ, গুৰ কিমান লাগিব?
মানে এক কিলো চাউলত? উমমমম', তিল এক কিলো নালাগে বাৰু',
নাই', - নাই', মানে এক কিলো তিলত কিমান চাউল লাগিব, সেইটোক',
এক কিলো তিলাচ',
হয়',
এক কিলো তিলত, মানে', মই এনেকে হিচাপটো উলিয়াই লবও পাৰোঁ', মানে এক কিলো চাউলত মই এই', ধৰা হ'ল এই', আধা কিলো ললোঁ', তিল, অকমান মই বেছিকে দিওঁতো',
অহহ', মানে এতিয়া আপোনাৰ দ', এক কিলো তিলত দুই কেজি চাউ',
আধা কিলো', পাই নালাগে, আধা মানে অকমান', হে', হিচাপটো মানে অকমান বেলেগ বেলেগ হৈ যায়, মোটামুটি তেনেকে হয় আৰু',
মানে এক কেজি চাউলত, এ', কি কয় দুই কেজি চাউলৰ এক কেজি তিল লাগিব আৰু',
এক কেজি অকণমান কম লাগিব, তিনি কে তিনি পুৱা মান লাগিব আৰু। আৰু
আঠশ গ্ৰামে ধৰিলো আৰু কিমান হ'ব ইফালে পিঠা কিমান ওলাব আপোনাৰ?
পিঠা মোৰ, এক কিলো চাউলত এক কিলো চাউলত মানে হেৰি ওলায়', আশীখন', - আশীখন', হ'লে দুই কিলো চাউলত মানে হেৰি হ'ব আৰু',
একশ ষাঠিখন হোম',
এশ ষাঠ অ', এশ ষাঠিখন হ'ব আৰু', তাতে আকৌ গুৰটো থাকি গ'ল,
গব আৰু কিমান লাগিব আপোনাৰ, যে তিনিশ চাৰিশ গ্ৰাম নে বেছিকে লাগিব?
নালাগে চাৰিশ গ্ৰাম মানে হৈ হৈ যাব হৈ যায়।
হয়।
গুৰটো।
মোটামুটি আপুনি চলিব পাৰে আৰু।
পাৰি ব আৰু ধুনীয়াকে পাৰি। মোটামুটি মানে মানে যদি মই মানে ইমান এটা হেৰিও লোৱা নাই বাৰু। মই মাৰ্কেটত মই উলিয়াই দিয়া নাই, মানে এইখিনি মই ঘৰুৱা হিচাপতহে দি দিওঁ তাৰ মানে।
হয়।
মাৰ্কেটত মানে কি আৰু যদি উলিয়াই দিব লগা হৈ যায় তেতিয়াহ'লে মোৰ অকমান বেছি মানে লেবাৰ হ'ব, তাৰোপৰি মই অকলে নোৱাৰিম। এতিয়ালৈ মানে মই নিজে কৰি আছো।
হয় মানে আপুনি বেলেগৰ সাহ সহায় লোৱা নাই আৰু মানে আপুনি এতিয়া অংশীদাৰিত্ব লোৱা নাই আৰু
নাই লোৱা আৰু তাৰ উপৰিও ঘৰৰ চলি আছো আৰু তাৰউপৰি মই নিজৰ ঘৰৰ কামৰ মাজেৰে কৰি আছো তাৰমানে। ঘৰৰ কাম খিনিও কৰি আছো গোটেই।
ঠিকে আছে এইটো আপুনি মানে এনেয়ে কৰি আছে আৰু।
এনে কৰি আছো আৰু বুলি ক'ব পাৰি আৰু।
হয় হয়
মই মানে ব্যৱসায় হিচাপেও ঠিক লোৱা নাই হে হে। অ মানে আহিছে কৰিছো। মানুহক লাগে দিছো, বনাও অৰ্ডাৰ দিলে বনাও মই আগতে বনাই নথওঁ। আগতে বনাই মানে নথওঁ আৰু কথা হ'ল সেইটো সোৱাদ নহয় খাব।
হয় ফ্ৰেচ ফ্ৰেচৰ আপুনি চিচটেমটো কৰে ইয়াৰে।
হয়তোৱে আৰু যদি মই উম, আগতে বনাই থৈ দিওঁ, তেতিয়া হ'লে মানে কি হয় দোকানৰ নিচিনাই হৈ যায় বচ টোতু।
হয়।
মানুহে যিটো দোকানৰতো খুৱাই মানে সোৱাদ নালাগে বুলি কয়, মোৰ পৰা যদি এবাৰ নি খাই চাই খোৱাৰ পিছত মানে এই দোকানৰটো কম্পেয়াৰ মানে তুলনামূলক ভাৱে বহুত উম, মোৰটো ভাল লাগে বুলি কয় আৰু, সেইয়ে যিহেতু নতুনকে বনাই দিওঁ, বস্তুটো আৰু গৰম-গৰম থাকিলেতো আৰু ভালে লাগ কে খাব, হয় পাইছোঁ- পাইছোঁ।
ক'ত কি হৈছে?
একো হোৱা নাই বাৰু, ঠিকে আছে দেখোন মই শুনা - শুনা পাই আছো।
নাই, মই শুনা পোৱা নাছিলো যে।
অ, এতিয়া পাইছে নে?
পাইছো-পাইছো।
অ'। ঠিকে আছে, কি বা হৈছিলে গম পোৱা নে বাৰু? মই কিন্তু শুনা পাই আছো ধুনীয়াকে।
হয়।
উম।
তাৰ পিছ, কওঁক?
দোকানৰ বস্তুৰ বস্তুৰ তুলনাত তাৰমানে মোৰ খিনি ভাল বুলিয়ে কয় আৰু মানুহে খালে। সেইকাৰণে মই আগতে বনাই নথও আৰু। ক'লে মানে দুঘন্টা মান আগতে কৈ দিলে মই বনাই দিব পাৰো আৰু।
অ, এতিয়া মোক যদি লাগে তি তিনি হাজাৰ মান পিঠা, তেতিয়াহ'লে মই আপোনাক কিমান দিন আগত ক'ব লাগিব ধৰি লওক।
তিনি হাজাৰ একেলগে দিলে এতিয়া তাৰমানে একেদিনে সেই সময়তে দিব লাগিলে মই মানে বেলেগৰ সেই সহায় ল'ব লাগিব আৰু।
নাই আপোনাৰ, সেইটো আপোনাৰ কথা আৰু আপুনি কি কৰে কি নকৰে।
অ, পাৰিম বাৰু সেনেকে এ তিনি হাজাৰ
কিমান দিন আগত ক'ব লাগিব যে মোক অমুক তাৰিখে লাগিব মোক অ, মই তাৰ কেইদিন আগত ক'ব লাগিব।
তিনিদিন মান আগত কৈ দিলে হৈ যাব।
হয় আৰু প্ৰাইচটো একে এনেকুৱাকে থাকিব নে অলপ হ'লচেলত দিব।
তেতিয়া এতিয়াতো অ, মাৰ্কেটত কিছুমান- কিছুমান ঠাইত সত্তৰ টকাও বিক্ৰী কৰে।
কিমান কৰে।
সত্তৰো কৰে।
হয়, পঁচপন্ন মানকে নোৱাৰি নেকি।
মানে বস্তু খিনি পৰিমানটো একে থাকে আকৌ বহুত লাগিলে অকমান যদি সৰু কৰি দিলেও হয় বা বস্তুটো অকণমান কমাই দিলে হয় তেতিয়াহ'লে সেনেকে পৰা যাব আৰু। কিন্তু কষ্টটোতো মোৰ একেই থাকি গ'ল।
হয়- হয়।
একেই থাকি যাব, সেইটো আৰু।
মই আপোনাক জনাম দিয়ক, মানে লাগা হৈ আছে। মই আপোনাক এসপ্তাহৰ ভিতৰত জনাই আছো।
ঠিক আছে একো নাই আপুনি আগতীয়াকৈ খবৰ দিব।
হয় - হয় ঠিক আছে ধন্যবাদ।
ধন্যবাদ উম,